অ শুইছিলো নিকি
অহ কোৱা
ব্যস্ত আছিলা নিকি
নাই নাই এনে আছিলো ৰবা কোৱা
অ চাহ পানী খালা
অ নাই ৰবা খোৱা নাই তুমি খালানে নাই
অ খালো ৰবা মই অ আজি মই ভাবিছিলো আজি
উওম
তাৰ বিষয়ৰ ওপৰত কথা পাতিম বুলি ভাবিছো
কি বিষয় কথা তুমি বুলি ভাবি ল'বা
অ এফালে টো মাধ্যমৰ ওপৰত অলপ আলোচনা কৰিব খুজিছিলো ৰবা
অ অ নিশ্চয় পাৰি আৰু মানে কাৰণ আহ বৰ্তমান সময়ত সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এক আহ গুৰুত্বপূৰ্ণ অংশই হৈ পৰিছে দিয়াচোন
অ হয় হয় ঠিকে কৈছা দেই এতিয়া চাব যে অ আজি তৰ গোটেই অঞ্চলৰে মানুহবোৰে তই যেনেকৈ চাবা ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছপ ইউটিউব টুইটাৰ আদি এতিয়া প্ৰায় সকলো মানুহে ব্যৱহাৰ কৰে হয় নে নহয় কোৱাচোন তুমিয়ে
হয় তুমি ঠিকেই কৈছা সামাজিক মাধ্যমৰ সহায়ত আমি মানে অতি সহজতে বন্ধু বান্ধব আৰু মানে আত্মস্বজনৰ সৈতে অহ যোগাযোগ ৰাখিব পাৰো দিয়াচোন
হয় হয় কেৱল আৰু চাবা নে কেৱল যোগাযোগেই নহয় সামাজিক মাধ্যমৰ জৰিয়তে এ বিভিন্ন ধৰণৰ জ্ঞান আৰু তথ্য লাভ কৰিব পাৰি আৰু এনুকা চাবা যে আজিকালিতো শিশু এ শিশু অনলাইন ক্লাছ সমূহো কৰিব পাৰে তাতকৈ সিহঁতে বহুতো শিক্ষা লাভ কৰে অনলাইন ক্লাছ যোগে দিয়ে আৰু আগতে চাবা যে আমি আগতেতো আমি চিঠি পঠিয়াবলৈ হ'লে এয়া পাৰৰ ভৰিত চিতিৰ বান্ধি দি পঠাইছিলো এনেকুৱা সেনেকুৱা ধৰণৰ আছিল আজিকালিতো সামাজিক মাধ্যমৰ এনো কোৱা আহিছে যে আমি এটা ভিডিঅ' কল কৰি লও মানুহ যদি দূৰত আছে বাহিৰত দেশতে আমি তাকো চাব পাৰো বা আমি এটা ফোন কল কৰিও খবৰ পাতি লব পাৰো আজিকালি সামাজিক মাধ্যমৰ বহুত ব্যৱহাৰ আছে ন।
হয় তুমি ঠিকে কৈছা আৰু এনেকুৱা ধৰণৰ বেছিভাগ আহ আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এইটো বহুত ভাল দিয়াচোন কাৰণ সামাজিক মাধ্যমত যথেষ্ট উপকাৰী হৈ পৰিছে সিহতৰ কাৰণে কাৰণ আহ আমি যিকোনো এতিয়া কিবা এটা আহ বুজিয়ে নাপালো বা নোৱাৰিলো আমাৰ এতিয়া সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আজিকালি এপ ওলাইছে যোনবিলাকত আমি নজনাটো আমি বিচাৰি লব পাৰো আৰু বিভিন্ন ধৰণৰ তথ্যও পাব পাৰো এতিয়া ধৰা মই কিবা এটা নাজানিলো তো মই বেছিভাগ আমাৰ সামাজিক মাধ মই এ বিচাৰি লও দিয়াচোন কাৰণ সকলোবোৰ বস্তুটো আমি এতিয়া নাজানো নহ ত' সেইকাৰণে আমাৰ বাবে এইটো বহুত আহ মানে উপকাৰী হৈ পৰিছে দিয়াচোন
হয়, হয়, কিন্তু ইয়াৰ চাবা যে কিছুমান উপকাৰ অপকাৰিতাও আছে আছে যেনেকুৱা বহু হক আ বহুতে সামাজিক মাধ্যম অত্যাধিক সময় ব্যয় কৰে। বা যাৰ ফলত পঢ়া-শুনা আৰু কাম কাজত এ কামকাজত বহুতো বাধা এনেকুৱা চাবা যে বহুত এনেকুৱা শিশু আছে জোনে এনিটাইম মানে চব সময়তে মোবাইল সামাজিক মাধ্যমে ইউজ কৰি থ ব্যৱহাৰ কৰি থাকে তাৰ ফলত সিহঁতৰ পঢ়া শুনা লছ পঢ়া শুনা এনে যায় বহুতৰ কাম বোৰ এনে যায় ক্ষতি হয় কাম বোৰ বহুত এনেকুৱা আজিকালি মানুহ আছে ন যিয়ে কাম মানে সামাজিক মাধ্যম ইউজ কৰে কাম বোৰ নকৰে তাৰ ফলত সিহঁতৰ বহুতো বহুতো মানে ক্ষতি হয় আৰু।
হয় তুমি ঠিকে কৈছা, কাৰণ অ, মইতো ভাবো যে আহ সামাজিক মাধ্যমৰ উপকাৰিতা আৰু উপকাৰিতা দুয়োটা আছে তুমিতো কলাই ন ত' আমি যদি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰো তেতিয়াহলে সামাজিক মাধ্যম আমাৰ বাবে বহুত উপকাৰী বস্তু মানে, ধৰা আমি যদি ইয়াক ভাল ব্যৱহাৰ কৰোঁ। ধৰা আমি কিবা নোৱাৰাত ব্যৱহাৰ কৰিলো, কিবা এটা জানিবৰ কাৰণে ব্যৱহাৰ কৰিলো, বা এনেকুৱা দেশ-বিদেশৰ আমাৰ যদি কোনোবা আহ আত্মীয়স্বজন থাকে তেতিয়াহ'লে তেওঁলোকৰ লগত যদি আমি যোগাযোগ কৰিব পাৰোঁ। বিচাৰো তেতিয়াহলে সেইটো কাৰণে আমাৰ বাবে সামাজিক মাধ্যম বহুত ভাল, কিন্তু আমি যদি সেইবুলি সামাজিক মাধ্যমত অধিক সময় ব্যয় কৰিলো আৰু আমাৰ পঢ়া শুনা কাম কাজ এই সকলোবোৰৰ পৰা দূ আ, আঁতৰি আহি অকল আমি সামাজিক মাধ্যমতে সময় দি থাকিলো, সময় অপব্যয় কৰিলোঁ। তেতিয়াহলে এইটো আমাৰ কাৰণে বেয়া দিয়াচোন আমি সকলোবোৰ এটা আহ সমানত চলাব লাগিব। ধৰা আমি যদি ইয়াতেও সময় দিলোঁ, আমাৰ বাকী কাম-কাজতো আমি সঠিক ভাৱে সময় দিব লাগে। এনেকুৱা নহয় যে আমি সামাজিক মাধ্যমটোতে গোটেই দিনটো হে কৰি থাকিলোঁ, আৰু আহ তুমিতো জানাই, সামাজিক আহ মানে এনেকুৱা আ মোবাইল ফোনটোৰ স্ক্ৰীনলৈ যদি আমি বেছি সময় চাই থাকোঁ। তেতিয়া হলে ডক্তৰ সকলেও কৈছে যে সেইটো আমাৰ চকুৰ বাবে বহুত ক্ষতিগ্ৰস্ত। তুমি কি ভাবা?
ময়ো তাকে সেইটোৱে ভাবো। হ'ব পাৰে তুমি ক'লা যে চকুৰ চকুৰ বাবে বহুত ক্ষতি কি হয় কাৰণ চাবা আজিকালিতো সৰু-সৰু যোনবোৰ শিশু থাকে। কে ন, সিহঁতেতো মানে মোবাইলটো নহ'লে ভাত নাখাব, একো নকৰে। মোবাইল নোহোৱাকে মানে সিহঁতে একো নকৰে বহুত বহুত বহুত সৰু ছোৱা সৰু ছোৱালীবোৰ এনেকুৱা দেখিছোঁ। শিশুবোৰ যোনে মবাইল চাই-চাই ভাত খাব, মোবাইল চাই-চাই নাচিব আৰু মানে বহুত আৰু মবাইল তাতে মোবাইলটোতে সামাজিক মাধ্যম ইউজ কৰিব। তাতে মুভি চাব, গেম খেলিব। সিহঁতে তাতে এনেকুৱা তাৰ ফলত সিহঁতৰ চকুৰ ক্ষত কি হয় ন চকুৰ? পোহৰৰ ক্ষতি হয়।
হয় তুমি ঠিকে কৈছা, আমি আৰু আমি এটা বহুত বেয়া হৈ পৰিছে যে দিনৰ-দিনে আমি সামাজিক মাধ্যমৰ বাবে আমি বাস্তৱ জীৱনৰ পৰা মানে আঁতৰি থাকোঁ। কাৰণ মানে আমি, সকলৰ আমাজিক মাধ্যমত ইমানে সোমাই পৰো যে, আমি বাহিৰত খেলা ধূলা কৰাই সেই সকলোবোৰে এৰি দিওঁতো এইটো হব নালাগে দিয়াচোন আৰু তুমি যেনেকৈ কলা বৰ্তমান যুগত সৰু সৰু ল'ৰা ছোৱালী বিলাক আজিকালি মানে এনেকুৱা হৈছে ঘৰৰ মানুহ বিলাকে তেওঁলোকক আ ভাত খোৱাবলে, খ বস্তু খ সিহতৰত ফোনটো দি দিয়ে যাতে তেওঁলোকে সেইটো চাই চাইলে খাই এইটো আচলতে ডাঙৰ বোৰৰ ভুল কাৰণ তেলোকটো নাজানিছিল ন তেলোকক যদি এইটো অভ্য়াস নকৰালে হয় তেতিয়াাহলে তেওঁলোকটো নাজানিল সটো
হয় হয় ঠিকে কৰিছা দেই তুমি
হ
আৰু এ ইাত আৰু চাবা যে আৰু কিছুমান যুৱক যুৱতী আছে এ সামাজিক মাধ্যমৰ প্ৰতি অত্যাধিক আসক্ত হৈ পৰিছে আজিকালিৰ যোনবোৰ ল ল'ৰাবোৰ থাকে ন যুৱকবোৰ থাকে সিহঁতে ত এনিতাইমানে অ' চাবাই দ সিহঁতে ফ্ৰ্ৰী ফায়াৰ কিবা এনেকুৱা কিবা কিবি গেম খেলে গেম খি তাৰ ফলত বহুতে পইচা পইচা হেৰুৱাই বহুতৰ বেংকৰ পৰা পইচা কা, তেতিয়া, সতো এনেকুৱা, উপকাৰিতাও আছে যে কিবা অটি পি আহিলেও শ্বেয়াৰ কৰিলেও পইচা বেংকৰ পৰা নিজে নিজে কটা গুচি যায়
হয় তুমি ঠিকে কৈছা আৰু এ তুমিতো এ কেইবছৰ মান আগৰৰ কথা শুনিছিলাই না বহুত লৰা ছ বেছিভাগ ল'ৰা বোলে এই ফ্ৰী ফায়াৰ গেমটোৰ কাৰণে নিজৰ উ মানে চুইচাইদো কৰি দিছিল তেওঁলোকক এ মানে গেমটোৰ প্ৰতি তেওঁলোকে ইমানে আকৰ্ষিত হৈ পৰিছিল যে তেওঁলোকে খেলিব নাপালে বা ঘৰৰ মানুহে যদি তেওঁলোকৰ পৰা ফোনটো লৈ লৈছিলে তে তেওঁলোকে আত্মহত্যাও কৰি লৈছিল
হয় হয় এইটোতো শুনিছো ৰ'বা মই অ আৰু চাবা যে, তাৰ ফলত শাৰীৰিক এ তাৰ ফলত বহুতৰ এনেকুৱা শাৰীৰিক আৰু মানসিক ব্যৱস্থাৰ ওপৰতো স্বাস্থ ওপৰতো বেয়া প্ৰভাৱ পৰে বহুত এনেকুৱা ন মানে চ গোটেই সময় যদি মোবাইলটোতে দিয়ে সামাজিক মাধ্য়মৰ ওপৰতে দিয়ে সিহঁতৰ চকুৰ চকুৰ সে হয় মূৰৰ বিষ হব বহুতৰ এনেকুৱা বেমাৰ হৈ যায় স্বাস্থ্য়ৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে সিহঁতৰ লগতে বাস্তৱ জীৱনৰ সম্পৰ্ক, গত অলাই অ' অনলাইন সম্পৰ্কত বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে চাবা যে নিজৰ মানে পৰিয়ালৰ লগত টাইম টাইম সিহঁতে সময় নখুটোৱাই আৰু নিজে মোবাইলটোতে সোমাই থাকে বা সামাজিক মাধ্মটো ব্যৱহাৰ কৰি থাকে তাৰ সিহঁতৰ উম পৰিয় পৰিয়ালৰ লগত সিহঁতৰ একো ভাল ভাল হেৰি ন ভাল ন নাথাকে বেয়া হয় কাজিয়া হয় সদায় ঘৰত সিহঁতৰ এনেকুৱা বহুতো এনেকুৱা বয়ৱ বেয়া ব্যৱহাৰ কৰে বা ঘৰৰ মানুহৰ লগত সিহতে মানে গোটেই টাইমত গোটেই সময় সিহঁতে সামাজিক মাধ্যমে ব্যৱহাৰ কৰি থাকে
হয় হয় আৰু উ মই এইটো নকওঁ যে সামাজিক মাধ্য়মটো বেয়া কাৰণ সেইটো আমাৰ মানুহবোৰৰ নিজৰ ওপৰত কথা আমি যদি ইয়াক সঠিক ভাৱে্ৱহাৰ কৰোতে ই আমাৰ বাবে ভাল আৰু যদি আমি সঠিক ভাৱে ব্ৱহাৰ নকৰো তে ই আমাৰ বাবে বেয়া আহ ত' এইটো যদি এইটো আমাৰ নিজৰ ওপৰত কথা আমি ভাল ব্য্ৱহাৰ কৰিলে আমাৰ বাবে ভাল বেয়া ভাবেে কৰিলে বেয়া কাৰণ যদি আমাক আমি ইয়াক আহ সম লগাতকে বেছি সময় দি পেলাই আমি আমাৰ সকলো কামে এইদ তেন্তে আমাৰ বাবে বেয়া কিন্তু আমি যদি ইয়াক সঠিক ভাৱে ব্য়ৱহাৰ কৰো আমাৰ লাগতিয়াল কাম কাগ বাজৰ কাৰণে ব্যৱহাৰ কৰো যোনবিলাক আমাৰ একদম প্ৰয়োজনীয় তেন্তে ই আমাৰ বাবে বহুত সুবিধাজনক তুমি কি ভাবা
হয় হয় ময়ো এইটোয়ে ভাবো যে সামাজিক মাধ্যম ম এটা শক্তিশালী মাধ্য়ম হয় কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় আমাৰ বাবে এতিয়া চাইা যে আমি যদি ইয়াৰ ব সঠিক সঠিক মানে কেনেকুৱা দে কৰ আমি এতিয়া বহুতে চাবা যে অনলাইনৰ যোগেদি বহুতো কাম কৰে বহুতে অনলাইনৰ যোগেদি বহুতে খাদ্য অৰ্ডাৰ কৰি কেনে ঘৰত খাই বহুত কিবা কাপোৰ লগা হলে আমি অৰ্ড অৰ্ডাৰ কৰি দিলে আহি যাব আমাৰ ঘৰত এনেকুৱা ভাল ব্যৱহাৰো আছে সামাজিক মাধ্যমৰ কিন্তু বহুতে বেয়া ব্য্য়ৱহাৰ কৰে তাৰ ফলত সামাজিক মাধ্যমক ইমান ভাল হেৰিত নপৰে কিন্ত আমি ভাল ভাল ব্যাৱহাৰ কৰাটো সঠিক আমাৰ বাবে প্ৰয়োজনীয়
হয় তুমি একেবাৰে ঠিক কথা কৈছা ইয়াৰ সকলোবোৰ আমাৰ নিজৰ ওপৰতে কথা আমি যদি সঠিকভাৱে ব্যৱহাৰ কৰো তাই আমাৰ বাবে ভাল যদি নকৰো ই আমাৰ বাবে বেয়া
আজি আলোচনা কৰি তোমাৰ লগত ভাল লাগিলে
হয়।
দিয়া তে আজিল কাৰণে ৰাখিছো মে
অ, ঠিক আছে। ঠিক আছে দিয়া। উম, দিয়া বাই।